হেল্ল' অঁ কি কৰিছা
দিয়া তুমি
অঁ আছো দিয়া ভাল তোমাৰ
ভালে, ভালে আছে ভালে ঘৰত আছে দিয়া চবৰে ভাল তোমালোকে কি ফুৰিবলে গলা নকলা দেখোন ধন
অঁ আমি মানে পাঞ্জাৱ গ'লো গৈ গম পাইছা নে এ মানে কি অ দেখিছা মানে
অঁ তাকে ফটো দেখি পেলাই মই ভাবিছো কিয় ইহঁতেতো কৈছিলে বোলে এনেকে উম ফুৰিব যাম অঁ যোৱাটো হলে খবৰটো দিম তাৰপিছত তোমালোকে একো খবৰ খাতি নিদিলা মই যেতিয়া ফটো দেখিছো বোলো অঁ ইহঁতে ক
গল বই অ মানে কি হ'ল জানানে মানে আমি ভাবি আছো তোৰ মানে যাম যাম ন তাৰপিছতে মানে ঘপককে মানে মিলি গ'ল খবৰে মিলি যাওঁতে মানে টিকেটটো বুক কৰি দিয়া হ'ল সেইটো কাৰণে মানে যাব লগা হ'ল আৰু তোমাৰ আৰু বহু ত বহুত দিনৰ পৰা মন আছে আছিলে জানে গোডেল টেম্পলটো আৰু মানে ৱাকশ বৰ্ডাৰটো মানে চাবলৈ ইমান এটা ইচ্ছা আছিলে তাতে মানে আমাৰ মানে ঘৰৰ পৰিয়ালৰ মানুহো আছিলে যে তাত সেইটো মানে চেগতে গলো আমি অঁ পাৰিলা হয় মানে কি হ'ল আমাৰ মানে একে মানে ঘপ ঘপকে ওলাই গল গম পাইছা তানে আমিও মানে মই ভা ভাবি থকা নাছিলোঁ যে আমি যাম এতিয়াই যাম কিন্তু মানে ইমান মানে তৎক্ষণাত ওলাই 'ল জানে আমাৰ মানে তুমি যদি কোৱা মানে ট্ৰেইনৰ মানে আমাৰ টিকেটেই বু হ নাছিলে। গম পাইছা তেনেকুৱাত আমি গৈছো অঁ সেইদিনাখনহে মানে মানে মানে হৈছে মানে যাব পাৰিম বুলি তাৰপিছত আমিও মানে ঘপক গুচি গলো যে কানে কাকো জনাও জনোৱাটোৱেই নহ'ল। তাতে আকৌ মানে কি হয় অহ সেইটো কাৰণে অ।
কিয় বোলো ইহঁতে গ'ল যদি মোকতো খবৰ এট- দিম বুলি কৈছিলে খবৰটো নিদিলে মই আৰু যাম বুলি মানে মই
অ', ভাবিছিলা অ', কৈছিলুটো ন? আমি একেলগে যাম দিয়া। মানে ধৰি লওক পৰিয়ালৰ মানুহো আছে চছে অলপ আমাক ঘূৰাই দিব আৰু ন? জেগা খিনি চাম, তাৰপিছত মানে সেনেকে মানে নহ'লেগৈ গম পাইছে জানে ইমান মানে তৎক্ষণাত মানে কথাটো মানে ঠিক হৈ গ'ল আৰু মানে তোমাৰানে আজি ভাবিছো কালি থাকি পৰ সি গুচিয়ে গলো গৈ
অ', অ', ঠিকেই অ', আহ তাকে মই মই মনতে এবাৰ মানে মনটো অকমান এবাৰ বেয়া লাগিছে দেই মই বোলো হেৰি মোক কথাষাৰটো কম চে কম জনাব লাগিছিলে।
অ বেয়া নাপাবা কিন্তু বহুত ভাল গম পাইছা অ', নাপাবা যাব মন আছিলে অ', কিন্তু বহুত ধুনীয়া জেগা বুজিছা। যাবা কিন্তু দেই, মানে ইমান ধুনীয়া চাব লগা জেগা তোমাৰ মানে বৰ্ডাৰটোলৈ গ'লে নহয় তুমি মানে কেনেকৈ দেখিবা জানানে? আমাৰ ধৰি লক ইণ্ডিয়া আৰু পাক পাকিস্তানৰ তুমি মানে একদম বৰ্ডাৰটো দেখিবা গেটখন দেখিবা। লগতে মানে তাৰ মানুহ খিনি আৰু আমাৰ মানুহখিনি মানে তোমাৰ প্ৰেড হৈজে সদায় মানে ডেইলী হয় ন। হে সেইখিনি টাইমওট মানে তেঁওলোক কে মানে আমাৰ কিয় ওপৰত চিঞৰিবলৈ মানে বি তাৰে আৰু আমাৰ মানুহখিনিয়ে মানে সিহঁতত আৰু মানে ভলিউম টো বেছি যি হৈ যায় মানে, আৰু চিঞৰে মানে বুজিছানে, ইমান ভাল লাগে। গম পাঁচ
ভাল লাগিব আকৌ। মোৰ সেইটো কাৰণেই যাবলৈ মন গৈ আছিলে।
মান গ'ল্ডন টেম্পুলত নহয় ইমান মানুহ জানা? আৰু গোটেই মানে বগা বগা ন? মন্দিৰ টো চব মানে টাইলচ টো মানে বগা যে, তোমাৰ ইমান ভাল লাগে। এই ওচৰৰ পৰা তুমি যেতিয়া দেখিবা মানে, এনেকৈ আৰু তোমাক কৈছো নহয় প্ৰসাদ টো ইমান ধুনীয়া ধুনীয়া সোৱাদ। গম পাইছা নে?
হয় নেকি? মোৰ জেঠাই ছোৱালী ভিনদৌ মানে হেৰি কৰে নহয়। অ' ভনদৌ আৰ্মি আছিলে, অ' তাৰপিছতে তাই তাই মানে কৈছিলে মই তুমি যে যেতিয়া মোক ক'লা যে, এনেকে তেনেকে যাম বুলি, মই আকৌ তাইলৈ ফোন কৰিলো। বোলো এনেকে এনেকে বা, এনেকে যাম। বুলি ভাবিছো তুমি ক'ত আছা বোলো, তেনে এনেকে সিহঁতে তাৰ পাঞ্জাৱতে আছে মানে ওচৰতে। অ' মোক মানে কৈছিলে, যে তুমি আহিলে ইয়াতে থাকি গৈ ধুনীয়াকে এইফালে চাব পাৰিম। অ' মই তুমি সেইটো কাৰণে খবৰটো নিদিয়াৰ কাৰণে মনটো বেয়া লাগিছে।
অ' মানে এনেকেও যাব পাৰিবা তুমি মানে কি হয় তুমাৰ এচি বুক কৰিবা এ চি ট্ৰেইন বুক কৰিবা নহয়।
মই ভিনদই কৈছিলে মই যেতিয়া ভিনদৈ যেতিয়া যাম বুলি ভাবি আ সিদিনাখন ভিনদে ফোন কৰিবো ৰবচোন এনেকে এতিয়া মোৰ লগৰ খিনি গুচি গ'ল নহয় তাৰ পিছত বোলো লগৰ খিনি গুচি গ'ল বুলি যেতিয়াই কলো তেতিয়া মানে ভিনন্দদে কৈছে তুমি গুচি আহা। তোমালোকে ট্ৰেইনত টিকট কৰা আৰু গুচি আহা মই এইফালে থাকিমেই তাৰপিছতে মা হঁতে মানে অকণমান বাধা
অ' বাধা কৰিলে এতিয়া অকলে যাব নালাগে বুলি ন এই আমাৰো এনেকে তাকে তুমি তুমিতো গম পোৱাই যোৱা কথা নাছিলে। তাৰ পিছতে চবে যেতিয়া ক'লে মানে আমাৰ যিটো টিম আছে আছিলে যোৱা কথা হ'লে ন আৰু গোটেইখিনি আমিও ভুল হয় যে তাত এঠাইওতে থাকিব।
থাকিব অ সেইটোৱে সেইটোৱে সেইটো হয় বাৰু মই সেইটো কাৰণে মই যাবলে মেইন কথা মই তোমালোকৰ লগত যে যাম। বোলে উলাইছে মই সেই মেইন কথাটো হ'ল মোৰ যে হা ছোৱালী আছে। সেই যে মই তাতে থাকি দিম তোমালোকে কত থকা তোমালোকৰ ৰিলেটিভৰ অ আলহীৰ ঘৰত তোমালোকে থাকিবা।
অ অ ইয়াতে থাকিব পাৰিলা হ অ লগ হৈ পাই চালো হয় আৰু অ হয় সেইটোয়ে নহয় আমিও মানে এতিয়া কি জানা আমাৰো বেছি হৈ গ'ল গোটেইখিনি লগৰ ওলাই গ'ল ন ওলাই যাওঁতে মানে আমিও তোমাৰ হেৰিতহে আছিলো। মানে হোটেললতে আছে। হোটেলৰ সুবিধাটো বহুত ভাল দিয়া তাত গম পাইছা তুমি নহয় অ বহুত ভাল। তুমি ধৰিলোৱা হেৰিত গ'লা ধৰ অমিত শ্বাহৰ ঘৰ যাবাগে। কে ডাইৰেক্ট আৰু অমৃতচৰতে তোমাৰ তোমাক গ'ল্ডেন টেম্পলটো আছে। তো তাতে গৈ পেলাই তুমি ধুনীয়াকে কেইদিন মানে ধৰি লোৱা আমি পাওঁতে মানে কি কৈছা সন্ধিয়া হৈছে নহয় তোমাৰ অ সন্ধিয়া হৈছে সেইটো কাৰণে আমি ধুনীয়াকে মানে তেলটো উবেৰ এখন বুক কৰি লৈছো গোটেইখিনি অ সন্ধিয়া মান চাবলৈ দিয়ে
নহয় অকণমান পোহৰ পোহৰ হৈ থকা সময়ত গৈ পালে ভাল হোটেল চোটেল চাই কৰি নিজে অকন বুক চুক কৰিবলৈ।
আমি মানে তৎক্ষণাত হোটেলতটো চাব লগা হৈছে অ আমি এতিয়া তৎক্ষণাত বুক কৰিব লগা হৈছে হয় তাৰপিছত আমি এতিয়া হোটেলটো বুক কৰি লৈছোঁ। কৰি লৈ পেলাই মানে ধুনীয়াকে তাতে আমি গা পা ধুই সেইদিনাখন আমি মানে হোটেলৰ পৰাই ভাতটো আনি পেলাই খাইছো খাই বৈ লৈ পেলাই সিদিনাখন ধৰিলোৱা আমি ধুনীয়াকে তাৰ পৰা অলপহে বেছি দূৰ নহয় যিহেতু এ গাড়ী এখনকে ভাড়া কৰি পেলাই আমি মানে এক সেইদিনাখনেই গ'ল্ডেন টেম্পুলটো প্ৰথম চাইছো, তাৰপিছত আমি আকৌ সিফালে যা ৱাগাহ বৰ্ডাৰটো মানে চাইছো বৰ্ডাৰটো মানে তোমাৰ মানে যোনখিনি টাইমত কৰে সেইখিনি টাইমতহে মানে ভাল লাগে মানে তেওঁলোক কে হে
আচ্ছা অহ সেই তোমালোকে তেনেকে একেলগে এনেও চাবাচোন তুমি অকলে যোৱা আৰু একেলগে এনেকে
অহ লগে ভাগে যোৱাতো বহুত ভাল লাগে আৰু কি জানানে লগৰ লগত তেনেকে গৈয়ে ভাল লাগে হয় নে নহয় কোৱাচোন। আহ,
পুৰা দিল খুলি ফূৰ্তি কৰিব পাৰি।
অহ সেইটোৱে ফুৰ্তি কৰি সি লগ গম পাইছা একদম দিল খুলি ইমান ভাল লাগিলে বুই সি মানে দূৰৰ দূৰৰ জেগাতো আগতে গৈ পোৱাই নাই, আগতেও গৈ পোৱা নাই তেনেকে জেগাবিলাক হয়নে? এতিয়াহে গৈছো ধৰি লওক গোটেই সেইবিলাকে অহ কোৱা, গৰমৰ বন্ধত হেৰি কৰিম বুলি ভাবিছো দিয়া দাৰ্জিলিং যাওঁ নেকি।
দাৰ্জিলিং দাৰ্জিলিং মই যোৱা
কোৱা নহ'লে অহ তুমি গলাই কি কি চালা তুমি? তাত
তুমি হেৰিটো চাবা দেই। এইটো অহ তাতে চিৰিয়া খানা যে, চিৰিয়াখানাতো তুমি পাণ্ডা পাণ্ডা দেখা পাবা।
অহ হয় নেকি, তুমিতো গৈ চাই তাত নহ অহ ঠাণ্ডাটো কেনেকুৱা বাৰু তাত?
ঠাণ্ডা মানেহ তোমাৰ কুঁৱলীটো যে কুঁৱলীটো তোমাৰ কেনেকুৱা জানা কুঁৱলীটো এই মুহূৰ্তত নাই। কিন্তু একদম অকস্মতে কুঁৱলীটো আহি যায় মানে তোমাৰ বৰ ধুনীয়া লাগে।
আৰু সেই যে বৰষুণতো থাকিব নেকি বাৰু জুলাই মাহ হৎ
জুলাইত বৰষুণতো থাকেই বাৰু অলপ থাকে থাকে খালি তুমি ইয়াৰ পৰা গৰমে পাবা গম পাইছ না তুমি উম ইয়াৰ পৰা গৰমে পাবা তুমি
শিলিগুৰিৰ পৰা হেই পাম নেকি শিলিগুড়িৰ পৰা যেতিয়া যাম তাৰ পিছৰ পা
অলপ অলপ ঠাণ্ডাতো অলপ পাবা গৰম কাপোৰ পিন্ধি যাবা তাত গৈ কিন্তু অলপ ঠাণ্ডা লাগে চুৱেটাৰটো লৈ যাবা দিয়া লৈ যাবা মই নিনিলো ইয়াত গৰমটো দেখি পেলাই মই নিনিলো মই অকণ দাথ কাপোৰ শুনিছো ছুৱেতাৰ নেলাগে কিন্তু তাত মোৰ ঠাণ্ডা লাগি গৈছে
ঠাণ্ডা লাগিছে ন কাপোৰ কানি বিলাক তাত কিনিবলৈ কেনেকুৱা বাৰু ভালনে
কিন্তু তাত কাপোৰ কিনোতে মই সচতাহে পালো চুৱেটাৰ অ চুৱেটাৰ মই তাত কিনিছো নহয় তোমাৰ আমাৰ ইয়াতে যিটো হাজাৰ বাৰশ ফ'ল তাত
অ অ অ তাত মানে দাম বিলাক কম চাব ঠাণ্ডা জেগা যে হয় ঠাণ্ডা কাপোৰৰ দামটো কম অ আচলতে কি জানানে চাবাচোন ফুৰিব গ'লে য'তে নাযাওঁ অ তাত ঠাইত মানে বস্তুটো সিহঁতৰ বস্তটো দাম কমি থাকে হয়
উম হো হোটেল বিলাকো তোমাৰ ধুনীয়া হোটেলৰ কষ্টলি অকন অকন কষ্টলি হয় আৰু এ হিলচ এৰিয়া যে মানে পাহাৰ পাহাৰৰ কাৰণে তোমাৰ সেইটো কাৰণে ধৰা অকমান হেৰিও হয়
বহুত ডাঙৰ কথা কথা ন তেওঁলোকে কৰি আছে যেতিয়া ল'ব হয় আৰু অলপ খোৱা বোৱাটো তাত কেনেকে কোৱা বাৰু
খোৱা বোৱা টো তোমাৰ ভাতো পাই যাবা ভাতো পাই যাবা অ তেনেকুৱা তোমাৰ অসমীয়া আছে আছে আছে অসমীয়া খাদ্যত টো দিয়ে
এই জানাই নহয় আৰু আমাৰ নিজৰ ভাতকেইটা নোখোৱালৈকে আৰু পেটটোৱে নভৰে ফতুৱা নিচিনা আমি ন অ সেইটোয়ে ৰুটিও পাম ন এইখিনিটো থাকিবই আৰু আৰু তাত যদি ঠাণ্ডা জেগা তাত গৈ পেলাই যদি সিহঁতৰ বস্তুৱে
চাহপাততটো আনি অ তাকে আৰু তাৰ চাহপাতটো খাবাচোন তুমি? তাৰ চাহপাতটো টেষ্ট ধুনীয়া কিন্তু উম মই আনিছিলো আনিছিলো চাহপাতটো এে বৰ ধুনীয়া
তাৰ ভাল ন উ তোমালোকে এনে কোন কোন গ'লা ঘৰৰ ফেমিলিত।
দাদা অ আমি ঘৰৰ খিনিয়ে গৈছো
ঘৰ খিনিয়ে গলা আৰু ভালেই কৰিলা দিয়া গৈ আহিলা আমি আমিও যাম বুলি ভাবি আছো তাকে
অ অ আৰু হোটেলবোৰ তোমাৰ কেনেকুৱা জানা মানে খুব পৰিপাতি একদম পাহাৰৰ মাজে মাজে কাটি। কাটি পেলাই বনোৱা এটা শিলৰ ডাঙৰ শিল এ তাতে তেনেকে এটা বনাই থৈছে তোমাৰ তেনেকুৱা টাইপ বহুত মানে ধুনীয়া লাগে দিয়া তুমি নিজে গৈ পেলাই গম পাবা নহয় গলে তোমাৰ মানে দুদিন আহিব মন নাযাব।
নাযায় ন আৰু কি জানানে তাত গৈ ঠাণ্ডা পাম হয়নে আৰু ইয়াত আহি আকৌ গৰম পাই যাম ন। বেয়াও লাগিব আহি বোলে অ আছে বোলে অ মইয়ো শুনিছো আছে বোলে দেখিছো আৰু ফটোত অ
পাৰ্কখননো বৰ ধুনীয়া এক
এইবাৰ নহ'লে এইবাৰ যাব লাগিব গম পাইছা অ অ চাব লাগিব। তুমি বস্তু খিনি কই দিবা।
অ অ তুমি ফোন কৰিলেই হ'ল মোক বোলে কলে গৈছিলা ক'ত আছো ক'ত আছা। কৰিবা মই তেতিয়া কম যে অমুকতটো জেগালৈ যোৱাত। তাত
হ'ব দিয়া অ অ ঠিক আছে হ'ব দিয়া এতিয়া ন অ হ'ব দিয়া অ অ